অ কি কৰি আছে?
অ এয়া কাম সন্ধিয়া চাহ-তাহৰ কাম। তুমি?
অ এ মই এনেই আছো দিয়ক ঘৰতে।
অ চাহ-তাহ খোৱা হৈ গ'ল?
অ খালো। আপুনি খালে?
অ চাহ-তাহ এই কৰিহে আছো মই যোগাৰ। তাকে সেই অকমানি কেইজনীৰ লগত অকমান দিগদাৰ হয় যে। তাকে সেয়াই মিলাই তেই কৰি থাকিব লাগে, তাৰমানে তাই শুলে বা কিবা কৰিলে তেতিয়াহে কাম খিনি কৰিবলৈ সুবিধা পাওঁ।
এইতো টোপনি গ'লে নেকি?
এতিয়া টোপনি যোৱা নাই, এতিয়া এই খুৰাকহিতে লৈ গৈছে, খুৰাকহতে লৈ যোৱা সেইকাৰণে এই পত-পতকে অকণমান কৰিব পাৰি আৰু। সেয়া নহ'লে মানে অ ওচৰতে খুৰাকহতৰ ঘৰ। সেয়া, তাই থাকিলে পতকে একো কৰিবই নোৱাৰি কাম। বৰ দিগদাৰ কৰি থাকে যে, সেই ইটো চুব সিটোও চুব। আকৌ তাইক খুওৱা মেলোৱা, দিনটো তেনেকেই পাৰ হয়। অ চাহ বনাইছো হে এতিয়া। এ চাহ বনাইছো এয়া। অ তাৰপৰা অকণমান সময় থাকিব অলপ সময় এঘণ্টামান। থাকি পেলাই তাৰ পিছত আহিব আৰু, এ কেতিয়াবা অকণ বেছি সময়ো থাকে। তেতিয়া তাই নিজৰ মনৰ লগত কথা আৰু, তাই যদি ভাল পাই থা কে তাইৰ মনটো মনটো হেৰি হৈ থাকিলে
আপুনি যে কিবা কৰে, হেৰি আপুনি যে কিবা কৰে বুলি কৈছিলে যে কি কৰে আক?
মই একো নকৰো, মই এই ঘৰতে থাকো। মোৰ পাৰ্লাৰ আছে, অ মোৰ পাৰ্লাৰ আছে, সেই ঘৰতে, হেয়া অ কৰোঁ কৰোঁ, চুলি ষ্ট্ৰেইট, ফেচিয়েল, স্পা
ষ্টেট কৰিলে কিমান মান লয়?
এ ষ্টেট কৰিলে কিমান লয় মানে চুলি খিনি চাই ল'ব লাগে। চাই পেলাই কৰো আৰু, এ চুলিৰ লেন্থটো কিমান দীঘল হয়। সেইটো চাই লৈ পেলহে কৰিব পাৰি মানে দামতটো কব পাৰি আৰু তেনেকে।
অ অ। নাই কৰা নাই ট্ৰাই কৰিম বুলি ভাবিছো মানে, আৰু কয় যে চলিছে কৰিলে বোলে চুলি টো বেয়া হৈ যায় বুলি কয় যে। সেই ভয় লাগে ন সেইকাৰণে মানে কৰা যোৱা নাই, এতিয়ালৈ কৰিব যোৱা নাই।
নিজে ছবাৰ কৰিছো।
মানে কৰি থাকিব লাগে তেতিয়া ভাল হৈ থাকে যে হয় নে?
নহয় নহয় নকৰিলো নিজৰ আকৌ চুলিটো গজি আহিব ন, কিন্তু মানে তোমাৰ সেয়াই অকমান যত্ন ল'ব লাগে, চুলিটো ফটা-চটা যাতে নাফাটে। বা মানে বতাহ-চতাহটো মানে অকমান যিখিনি বস্তু সানি থাকিব লাগে সেইখিনি মানে তোমাক কণ্টিনিউকে ভালকৈ কৰি থাকিলে তেতিয়া ইমান চিন্তা নাই, আৰু যদি বোলে কৰিয়ে কি বোলে তুমি, এ এই চুলি তুলি বতাহ লগাইছা বা বাইকত উঠি পেলাই এনেকৈ গৈছা চুলিখিনি উৰাইছা বেছি তেতিয়া ফাটি চাটি যায়। এনেই ধৰা তুমি যদি উম, এনে তোমাৰ পোন্ধৰ দিন বা এমাহৰ মূৰে মূৰে স্পা চিস্পা কৰি থাকিলে, উম স্পাটো কৰি থাকিলে যেতিয়া বা যিখিনি চেম্পুৰ ব্যৱহাৰ কৰিব লাগে সেইখিনি চেম্পু যদি ধুনীয়াকৈ ব্যৱহাৰ কৰি থকা যায় তাৰ মাস্কটো যিটো সেইটো যদি ব্যৱহাৰ কৰি থকা যায় তেনেহ'লে চুলি ঠিকেই থাকে, সেইয়া মোৰতো বহুত কাৰ্লি আছিলে, উম কাৰ্লি থকাৰ কাৰণে মই এয়া তাৰপিছতে হেৰি, সেইটো কাৰণে মানে তোমাৰ কৰিছিলো
অ', তেনেকুৱা টাইপৰ নহয় বাৰু।
অ'।
চুলিটো কম হৈ আছে মানে ইমানো নাই, উম।
অ', চুলি টো কম, কিন্তু কৰিলে অকণ বেছি বেছি দেখে, তাৰপিছত মানে সেইখিনি ট্ৰিটমেন্ট খিনি কৰি থাকিব লাগে, চুলিটো অকন কমজুৰি হৈ যায় যে।
দোকানখন ক'ত আছে?
মোৰ ঘৰতে-ঘৰতে-ঘৰতে, মই ঘৰতে কৰো মই
ঘৰটো ক'ত?
মোৰ ঘৰতো এই ডিফলোত
অ'।
উম, উম। সেইটো কাৰণে, সেই তাৰপিছত কৰিব বিচাৰিলে জনাবা। কৰিব পাৰিবা তেতিয়া, উম, এ ফেচিয়েল ভাত বনোৱা আছে আমাৰ ভাত লাহে-ধিৰে বনোৱা যায়, ভাত আমাৰ দেৰি হৈ চাহ-তাহ খাই উঠি তাৰ পিছত ভাত ভাতৰ‌ যোগাৰটো কৰা হয়, তে চাহ-তাহ খাওঁতে তাইক‌ আকৌ খুৱাই মেলি খুৱাওঁ‌‍‌‍তে কৰোঁতে সময় যায় নহয় বহুত সেয়া তাৰপিছত‌হে আমি ভাত খোৱা হয়, আৰু ডাঙৰ ছোৱালীজনী পঢ়ে অকণমান।
অ', কিহত পঢ়ি আছে তাই?
তাই হায়াৰ ছেকেণ্ডেৰি ফাইনেল দিলে এইবাৰ।
অ'।
সেইয়া, সৰুজনী সৰু মানে বেছি, ডাঙৰজনী হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিলে। অ', বেছি সৰু তাই, সেইটো কাৰণে সেইকাৰণে তাই আকৌ কিবা-কিবি অলপ চাই থাকে যে এইবিলাক নাই-নাই-নাই, তাইৰ দুবছৰ তিনিমাহ হৈছেহে। সৰু তাই অ' সেই কাৰণে দিগদাৰ হয় মোৰ মানে, তাইৰ কাৰণে তাইক লৈ পেলাই কাম-চাম কৰিব অকণমান দিগদাৰ অ', ঘৰতে থাকে আৰু ব্যৱসায় এনে ঘৰতে থাকে আমাৰ এইয়া ঠিকে আছে দিয়া, তোমাৰ-তোমাৰ
মোৰ মানে হেৰি মোৰ দেউতা নাই, দেউতা হেৰি ঢোঁকুৱা বেছিকৈ মানে তিনি-তিনি বছৰ হৈছে আৰু তাৰপিছত মা আছে, মই আছোঁ, বা এজনী আছিল বা জনী বিয়া হ'লগৈ যে
অ‌', পঢ়ি আছা?
পঢ়ি মানে মোৰ, বি এ টো কমপ্লিট হৈ গ'ল।
খালি এতিয়া ঘৰত আছো, কাটিং ক্লাছ কৰিছিলোঁ। এই মৰিগাঁও যে- জি কে বি কলেজ, মৰিগাঁও জি কে বি কলেজ যে তা'তে কৰিছিলো।
অঁ', -অঁ',।
তাৰপিছত এতিয়া এই কাটিং যে কাটিং ক্লাছ কৰিছিলোঁ।
অঁ', -কাটিং ক্লাছ কৰিছা, অঁ', -অঁ',।
উমঁ।
ঠিকে আছে বাৰু দিয়া। এতিয়া ভাত মায়ে বনাব চাগে?
অঁ', -মায়ে বনাব ভাত।
অঁ।
মই অলপ সহায় কৰি দিম আৰু লগতো শাক-চব্জী বিলাক কুটি কৰি দিম হয়। তেনেকে আৰু, মা মই থাকো যে ওচৰতে- অঁ', ওচৰৰত কিন্তু আ- ছে মানে বৰ্তা ল'ৰা এটা আছে, এই ইলেক্ট্ৰনিকৰ দোকান যে- আমাৰ ইয়াতে দিয়ে আৰু চাইডতে।
অঁ।
সেই দাদা মানে সেই অলপ-চলপ সহায়- কৰি দিয়া আৰু, এতিয়া দুজনী মাইকী মানুহে আছে যে হয়। এতিয়া অলপ প্ৰব্লেম-চব্লেম হয়, দাদা থাকে কাৰণ ইমান প্ৰব্লেম নহয় আৰু।
অঁহ', -অঁহ', -ঠিকে আছে। উপায় নাই, তেনেকে চলিব লাগিব কি কৰিবা। উমঁ-উমঁ। তাকে এই যে এইবাৰ আমাৰ ডাঙৰ ছোৱালীজনী এ ডি পি'ত ল'লে, ইংলিছৰ- তোৰ মেজৰ ল'লে তাই, মেজৰ লৈ পেলাই- তাৰপিছতে সেই এ ডি পি তে ল'লে তাই মানে সেইয়া- কাৰিকৰ্মৰ কাৰণে নগাঁও কলেজতো পাইছিলে, নগাঁও কলেজৰ পৰা ল'বলৈ- পাইছিলে মানে তাইৰ নগাঁও কলেজত পঢ়িবলৈ মন নাই। আজিকালি মানে তা'ত অকন ক্লাছটো কম হয় যে, এ সেইটো কাৰণে মানে- তাই বোলে মাঁ তা'তহে পঢ়িম, সেইকাৰণে পাপাকে তা'তে এডমিশ্যন দিয়ালৈকে এ ডি পিতে-
অঁ।
তাৰপা আৰু তা'তে এ ডি পি'তে ল'লে।
কলেজ খন ক'ত আছে আকৌ?
আমাৰ এ ডি পিৰ পৰা আমাৰ ইয়াৰ পৰা অকণমান যাব লাগে, দ'হ মিনিট, পোন্ধৰ মিনিট মান লাগিব- যাওঁতে। নহয় এইয়াক থৈ আহিবগৈ। এ' থৈ আহিবগৈ দেউতাকে থৈ আহিবগৈ তাৰপা। অঁ', এনেই থব নোৱাৰিলেও সেই টমটমতে যাব পাৰিব আৰু, ঘৰতে উঠি আকৌ- আকৌ ঘৰত নামিবহি পাৰিব আও।
অঁ', সেনেকুৱা কৰি দিব লাগে আজিকালি, আজিকালি মানে এনেকে অকলে কথা কবও ভাল নালাগে।
অ', -নাই, আনা-নিয়ে ৰে বাৰু সেইটো কাৰণে। ঠিকে আছে বাৰু দিয়া।
তই থাকিলে বাৰু যাব পৰা যায়।
অঁ', -লগৰ থাকিলে যাব পৰা যায়, লগৰ নাথাকিলে আকৌ যাবলৈ অকণ দিগদাৰ হৈ যায় যে।
উম।
সেইকাৰণে, আনা-নিয়াই কৰে বাৰু বহুত। উমঁ। সৰুজনীকো দিম অহা বছৰ স্কুল, প্লে স্কুলত।
অ,
এই, ঠিকে আছে বাৰু দিয়া। উহ, বাৰু দিয়া হ'ব, হা, হা।
চাহ কিহৰ লগত খাব?
অ, চাহ সেই পিঠা বনালো মই।
অ,
এ, ঠিকে আছে বাৰু দিয়া, হ'ব দিয়া ন। অ, ৰাখিছো ন।
কিবা কৰে নেকি?
অ- হা
কিবা কৰে নেকি এতিয়া আ
অ, এই, এই, হেৰি যে এটো কি বুলি কয় চাহ খিনি দিলও মই তাকে। অ, ঠিকে আছে বাৰু হ'ব দে, হ'ব দিয়ক উম,
অ, হ'ব দিয়ক নহ'লে।
উম, উম, উম,
কি অ,